হেল্ল'।
অ', কি কৰিছ?।
এ, আছো ভাতকেইটা খাই বৈ মেলি পেলাই আহিছো পোৱালি শুৱাই কৰি। কি কৰি আছ?
মই এ, শুইছোঁ গাটো বেয়া।
কি হৈছ? য়া কৰ।
জ্বৰ উঠো উঠো হৈ আছে মোৰ।
মোৰ সেই তেনেকুৱাই হৈ আছে জ্বৰ উঠো উঠো। ভৰি-হাত সবা বিষ উঠি জঠৰ মাৰি গৈছে। এনেকুৱা হৈ আছে। এই কি কাঁহ হৈছে নেকি?
অ', তাইৰো কাঁহ হৈছে মোৰো একেবাৰে ডিঙি চিঙি বিষাই আছে। চৰ্দি লাগিব।
এইকিটা দিনৰ জ্বৰটো বেয়াই। সদায় সন্ধিয়া অ', হেৰি। কৰিবি। যেইয়া ধূনা-চূনা অকন লগাই। এই ম'হ চ'হ বিলাকৰ কাৰণে।
অহ।
বহুত একেবাৰে এই দুদিন মানুহৰ বেমাৰ হৈছে ভয়ে লগা হৈছে।
হয় দে অ। কি জ্বৰটো আহিছে। নহয় ইমান ভয়ে লগা হৈছে।
আজি গ'লো তালৈ এতিয়া ল'ৰাটো জ্বৰ তাকে অ তাক এৰি থৈ। পেলাই গ'লো নগলে নহয় নাপায় লেট হৈ মানে হেৰি দেৰি হৈ গৈ আছে যে। সেইকাৰণে গ'লো তাৰ পিছতে সেই আজি অ হেৰি এটা খোপা এটা বা বান্ধিলো মই নিজে তাই নিশিকোৱাকে আও।
অঁ-অঁ পাৰিছ।
অঁ পাৰিছো সেইটো মাৰ মত নে মোৰ মন এনেকুৱা কি নাম এটা কৈছিলে জানো।
অঁ।
সেইটো তাৰপিছতে আকৌ এইয়া হেৰি ফেচিয়েলটোত টীপ বিলাকত শিকালে।
অঁ ফেচিয়েল কৰিবলৈ শিকা নাই, অ প্ৰডাক্ট লোৱা নাই।
প্ৰডাক্ট নোলোৱাকে মানে অঁ সেইটো শিকাইছ তে প্ৰডাক্ট পিছত শিকাব প্ৰথমে মানে হেৰি বিলাকত কেনেকে- কেনেকে হাতখন আনে কেনেকে কৰে মানে এনেকুৱা দামী এটাটে এনেকে দেখুৱালে আৰু।
অঁ।
তাৰপিছত পিছত প্ৰডাক্ট লৈ শিকাব আৰু।
অঁ। ভালকে শিকি লবি।
অঁ ভালকে মানে মই পাহৰি যাওঁ যে মই ভিডিঅ অকণ কৰি আনিছো, সেই কণ চাই চাই এতিয়া প্ৰেক্টিছ কৰি থাকিব লাগিব।
অ' এ হেৰি সেইবিলাক কিনি লবি আকৌ ফেচিয়েল কৰা বস্তুবিলাক।
ধেৰ দাম বস্তু মইটো মেকআপৰ বস্তু খিনিয়ে কেইটামান তাকো গোটেই সোপা দিয়া নাই, কেইটামান এনেকে চাই- চাই পেলাই তাই কৰি দিছে চাৰি হেজাৰ টকা। সেয়াই মই এতিয়া আহিব এইকেইদিনতে মই গো টাই গোটাই থৈ দিছোঁ। তাৰ পিছতে আকৌ আৰু আছেই কিনিবলৈ মানে কিনি থাকিম, কেইটামান হ'লে মেইন- মেইন কেইটা কিয় মানে কৰিছো মই শিকিবলৈ কাৰণে এতিয়া।
অঁ ঘৰত শিক
অঁ শিকি থাকিবলৈ দামো ঢেৰ খৰচ কৰিবলৈ মনেই নাযাবচোন।
একো নহয় শিকিবলৈতো খৰচ কৰিবই লাগিব দে।
অঁ সেইটো কাৰণে ইমান দাম অকণ-অকণ ক্ৰীমৰ দামে ইমান একেবাৰে।
অঁ সেইটো কাৰণেতো হেৰি হয় ম মেকাপ চেকাপ কৰিলে মানুহে ফিচা লয় যে। সেই কাৰণে ক্ৰীম বিলাকৰ দাম বহুত, আমি ভাবো ইমান দাম লয়নে বুলি তেতিয়াহে বুজ বুজি পোৱা গৈছে।
আকৌ এতিয়া যিডাল হেয়াৰ এনেকে অ' হেৰি কয় কি বুলি কয় সেইকেইডাল হাতৰ দাম এডালত পাঁচ হেজাৰ, এডালত এ এহেজাৰ সেনেকুৱা নিচিনা সেই সোপা আনিবলেতো নাছিল আকৌ চুলি স্পাৰ কৰা হেৰি হেৰি। এইয়া সোপা বান্ধুতে যে। ইস্পাই কয় ইস্পাই কয় যে?
অ', অ'।
আকদাম ইমান একেবাৰে মোৰ মাথা শুনিয়ে মাথা গৰম হৈছে আ।
উম।
মানে এতিয়া পইচা নহ'লে শিকাত সহজ। তে।
শিকাত সহজে বস্তুবিলাক আনোতেহে।
আনোতেহে মা। কথাটো গম হ'ব এতিয়া।
অ'।
খন দিয়াৰ লগে লগেতো বস্তু সোপা দৰকাৰ হ'বয়ে।
অ'। হ'বয়ে।
তোৰ হেৰি পে থ্ৰেডিং হৈছে নে?
অ', কৰিব হৈছে। তই কৰি দিবিহি। দে। এদিন যাম দে মই কৰি দিবি।
এদিন আহিবি, এইকেইদিনত সময় নাই।
বেয়া।
উম। ময়ে কৰিম। থ্ৰেডিংটো বেলেগক নকৰিবি বুজিছ?
অ', মই কৰিম গৈ দে।
থ্ৰেডিংটো ময়ে কৰিম আৰু বিবিহঁতে কৰে যদি মই এদিন মই যাম লাগিলে
অ'।
ময়ে কৰি দিম গৈ। অ' মানে এনেকে কৰি থাকিলেহে মই পাৰিমগৈ, হয়?
অ' তহতৰ ওচৰ কোনো মানুহে কোৱাহি নাই।
এ মায়নীয়োক কৈ দিলো এদিন।
অ'।
তাৰপিছতে অ' তেনেকে, তাইকে যি কৰিছো আৰু নাই কৰা কাকো।
অ তাইক কবি আকৌ হলে মোকে ক কৰি
অ, তাই কৰি মোৰ তাতে কৰিব।
অ',
তেতিয়া হে তোৰ-তোৰ তোক মই কৰি থাকিম বেলেগক নিদিবিয়ে।
অ, হ'ব দে। অ, একে ডিঙি -ডিঙিটো ইমান বিষাইছে।
সেয়া টেবলেট এটা খাই দে।
খালো টেবলেট এতিয়া শুইহে থাকিম আৰু - আৰু মোবাইল চবাইল চাই নাথাকো আৰু মোক মবাইলটো চাই থাকোতে টাইমটো কেনি যায় গমেই নাপাওঁ।
উম, এতিয়া বাজিলেই নহয় এঘৰটা দছ হ'ল।
অ, সু তও সোনকালে শুবি গৈ এইয়া ল'ৰা - ছোৱালী স্কুল আছে হয়।
উম, ৰাতিপুৱা উঠিব মন নযায় পোৱালিটো শুলে। অ, শুলে-শুলে ৰাতিপুৱা উঠিব মন নেযায়।
অ',
টোপনি ধৰে
সেইটো কাৰণে সোনকালে শুব লাগে।
এজনী পঢ়ি আছে যে, পঢ়ি আছে যে।
অ' তাই পঢ়ি আছে, অ' পঢ়ি থাকক তই শুই থাকিবি।
তেনেকে কালি টোপনিয়ে গ'লো গৈ।
অহ তাই পঢ়ি আছে পঢ়ি
না ভাত নাখাই যে। ভাত নেখায় যে ৰখি থাকিব লাগে, এতিয়া ভাতে খোৱা নাই ভাত ভাত খালে বোলে পঢ়িব নোৱাৰে পেলাই ভাগৰ লাগে।
উম দিনত হ'লে দিনতে পঢ়ি ল'ব দিবি আকৌ স্কুল স্কুলৰ পৰা আহি পাই ইমান টাইম
স্কুলৰ পৰা আহি কেনেকে টাইম পায়, স্কুলৰ পৰা আহি শুৱে। হয়। খোৱা পৰা উঠি আগত টিউচন।
উম।
তাৰপিচত টিউচন যোৱাৰ পিছত কিবা এটা খাই গৈ আকৌ পঢ়িলে।
অহ। অকমান হেৰি কৰিবি কাৰা খোৱাই দিবি তাই এতিয়া ডাঙৰ ক্লাছ পাইছে যে।
অকমান পঢ়ি তেতিয়া পঢ়িছে বাৰু ভালে কৰিছে কিন্তু তেওঁ কাইলৈ স্কুল পৰীক্ষা আছে সোনকালে শুব দিবি, আগৰ পৰাাই সেইটো কাৰণে পঢ়ি থাকিব দিবি। পৰীক্ষা সময়ত তেতিয়া ইমান নপঢ়িলেও হয়।
তাই আগৰ পৰাও পঢ়িলে বোলে তাই পাহৰি যায়, পৰীক্ষাৰ সময়ত পঢ়িবই লাগিব।
অ', পৰীক্ষাৰ সময়ততো এনে চাব লাগে কিতাপখন চাই যাব লাগে, হয়। কিন্তু আগতে মুখস্থ হৈ থাকি থাকিব লাগে পৰীক্ষাৰ সময়ত যাতে এবাৰ মানে পঢ়ি পেলাই কিতাপখন ৰিভাইজ মানে হেৰি কৰি পেলাই গলেই হ'ল আৰু। এবাৰ কিতাপ লাগে হয়, পৰীক্ষাৰ সময়ত মুখস্থ কিমান কৰিব, সেইটো কাৰণে আগতে মুখস্থ হব লাগে।
তাইটো একে সৰু পৰাই নিয়ম পৰীক্ষাৰ আগ মূহুৰ্তত যে পঢ়া কোপটো হয়। সেই কেই দিনত মানে তাৰ পঢ়িলেহে বোলে মন আগৰ পৰা যিমানে নপঢ়ক বোলে পাহৰি যায় বোলে। এয়া যি ভাল দেখে। তাই যিটো সুবিধা হয় মই ইমান এটা টানি নধৰো ল'ৰা ছোৱালীক ইমান টানি ধৰাও বেয়া। তাই যিটো অ', সুবিধা হয় তাই যেনেকে পাই সেই তেনেকে পঢ়ক আৰু। তথাপিও যে পঢ়িছে। হয়। ৰাতি এটা ব এটা বাজে। যেনেকে কালি পঢ়ি
পঢ়িলে নহব নহয়। স্কু্ললৈ যোৱা সময়ত উঠিবও পাৰিব লাগিব নহয়।
উঠে, লোকে লোকে মোত কৈ আগতীয়া হে। মোকহে উঠাই দিয়ে জগুৱাই থাকেহি।
উম- উম- উম।
মোকহে জগোই, মোৰহে উঠিব মন নেযায়, মোক টিফিন বনাবলৈ জগাই থাকিব।
আমাৰ একদিন টিফিন নিয়াই নাই।
আমাৰ আকৌ ভাত খাই নাযায় যে।
অ' আমাৰ ভাত কেইটামান খাই পঠিয়াও যে মই। টিফিন নিন
ৰাতিপুৱা হেয়া একে এলাৰ্ম দি থব আও, হৈ পেলাই একদম একে জাপে উঠিব এলাৰ্মৰ কুবতে উঠি আও মোক জোগাই থাকিব আৰু মোৰহে উঠিব মন নেযায়।
সেইটো কাৰণে, সোনকালে শুবি। তই, অ সোনকালে শুবি তেতিয়া উঠিবও পাৰিবি মানে, দেৰিকে শুলে ময়ো উঠিব নুৱাও নহয়। মই হেতু কাৰণে আজিকালি কি কৰোঁ সোনকালে শু আজিহে দেৰি হৈছে। এঘাৰটা বাজি জি গ'ল হ'বলা।
নাই এঘাৰটা তেৰ হৈছে।
অ। সেইটো কাৰণে সোনকালে মানে শুব লাগে মানুহ। তেতিয়া সোনকালে উঠিব পাৰে।
উম।
মইতো এতিয়া শুও আও। শুমেই আওঁ গাও বেয়া। তেনে আগতে, ধৰি ল বাৰটা, চাৰে বাৰটা লৈকে থাকো মোবাইলটোকে অকণ চাওঁ হয় চিৰিয়েল গিখন চাওঁ মো মোবাইলত তেতিয়া নাচ চাৱ আও। মই নোচোৱাই হৈছোঁ ছিৰিয়েল
এ মই চিয়েল-তিয়েল এইবিলাক বাদেই দিছ নাচাওঁয়ে চিয়েল তিয়েল।
উম।
চিয়েল-তিয়েল চাই এসোপা টাইম পাছ কৰি থাকিবলৈ এতিয়া সময় নাই আৰু। বহুত চালো আগতে।
উম, এইবিলাক চাই পেলাই এনে সময়। আহ!
সময় মিলাব
অ, এ হে হস্পিতেলত চব মানুহ বিলাকৰ জ্বৰ যে, তাতে গৈ মানে, একেলগে থাকিলো কাৰণে হ'ল নে, কিয়ে নে, মোৰ হৈ আহিলে মানে বহুত চব মানুহ জ্বয়ে মানে। জ্বৰ উঠা মানুহ হে গছাতাত
আজিয়ে এ কুক এই বানতো জোৰেই হৈছে।
অহ', সেইটো কাৰণে ল'ৰা-ছোৱালী ভালকে। চাবি। এইকেইদিন তাইক শিকিব নাজ যাওঁ বুলি ক'লেও ক্ষতি নাই।
নেযাও নহয় সেই ছাব্বিশ তাৰিখৰ পৰা নে যাওঁ আ
অ
ছাব্বিশ তাৰিখৰ পৰা মানে তাৰ এ এ তিনিদিন গৈ দিও তাৰপিছত ছাব্বিশ তাৰিখৰ পৰা তাই মাক দেউতাকৰ ঘৰলে যাব যে।
অ
অ সেইটো কাৰণে উ এইকেইদিন মই মানে ক্ষতি নক, তাই কৈছিলে যদি নাহা অ মোক মেছেজ এটা দি থবা মই ঘৰলৈ যামগৈ কাইলৈ। কালে যিবো। কিন্তু মই ভাবিছো এইকেইদিন গৈ দিওঁ নেকি!
অহ
ছাব্বছ তাৰিখলৈকে
চাই লবি সি যদি ভাল পাইছে তেতিয়াাহলে যাব বি যদি ভাল পোৱা নাই না যাবি আও সেই এ চি তলত খুৱাই নাৰাখিবি তাৰ ইমান কিয় বেমাৰ হৈছে তহতি এ চি লগাই লগাই হোৱাই থয় দিয় লৰাটো ঠাণ্ডা লাগে নহয়। লোৱাই নাই অ মচলা বোৰ দৰকাৰ নাই এতিয়া ঠাণ্ডা বতৰ হৈ আছে।
অ ঠাণ্ডা বত এ চি চে চি চলোৱাই নাই।
হেৰি একদম নলগাবিব এ চ
ফোন এটা কৰি কোন ফোন এটা কৰিবিচোন দিনত সময় নাপাওঁ এইখিনি সময়তে মোলৈকে কৰিবি।
অ হ'ব দে মই আৰু কৰি অ কৰিমা দে হ'ব দে।
অ দে
অ হ'ব দে শুগেজা এতিয়া বুজিছ। শুই থাক ল'ৰা ছোৱালী শুওতে শুব লাগে। নহলে পিছত শুবলৈ টাইম নাপাবি শুনিছ। উঠা লগে লগে ত অ টোপনি নাহিব। তেতিয়া শুব নাপাবি ইটো টোপনি সতি হৈ যাব হয়? হ'ব দে সূগৈ যা।